আহ
উম কি খবৰ
ভাল ভাল তোমাৰ য়া এক্সামস এক্সামস কেনেকুৱা হ'ল
মোৰ এক্সামতো ঠিকেই গল ইমান বেয়া যোৱা নাই এতিয়া এণ্ট্ৰেন্সবোৰ দি আছোঁ চাওঁ কি হয় কত কি এনেকে এডমিশ্যন পাওঁ।
ইয়া ইয়া ঠিকে আছে ময়ো এনেই আছো কি কয় মই এতিয়া এনেই আছো ক'ব গ'লে এক্সামম ইটো খতম হ'ল সো ভাবিছো যে এইটো ৰেষ্ট কৰো অলপ
আচ্ছা কৰবাত এডমিশ্যনৰ কিবা কৰিলা নেকি
এডমিশ্যনৰ কাৰণে মই ভাবিছোঁ ফৰ্ম এন অল ফিল আপ কৰি থৈছোঁ
অ আচ্ছা আচ্ছা
কৰি থৈ দিছোঁ আহ কৰি থৈ দিছো অ ইায়াত দি থৈ দিছোঁ আৰু আজি ইমান প্ৰেচাৰ লোৱা নাই এতিয়া বৰ্তমান চ' এই কেইদিনমান লাগ এনেকে বহি কেনে তাৰপিছত কেইদিনমান পিছত আৰু ভালকৈ ভাবি কিনে
হা হা অ অ ঠিকে আছে এনেই এনেই কিবা এতিয়া কি প্লেনিং আছে মানে এতিয়া
এতিয়া প্লেনিং বাচ সেইটোৱে ইয়া ইয়াত ফ্ৰী ন এতিয়া চ' আমি মই ভাবিছোঁ যে আমি ক'ৰবাত যা হব লাভ কৰিব
অ অপ
পাৰি ন ইয়া মোৰ লগত বহুত ভাল ভাল জেগা আছে মানে লাইক আহ এনো বেছি দূৰত নহয় লাইক চ' যাব পাৰিম আৰু চব মিলিকিণে এনজয় কৰিব পাৰিম ইয়া ইয়া একজামৰ ইমান ষ্ট্ৰেছ আছিলে চ' ভাবিছো যে ইয়া চবে মিলি কেনে এটা জেগাত যাওঁ কানে ন একজামৰ পিছতো ক'ব গ'লে এতিয়া চব বেলেগ বেলেগ লাইক কলেজ ইউনিভাৰ্চিটি চব বেলেগ বেলেগ সেইত যাব চওঁ চ' তাতকে ভাল আমি লাষ্ট টাইম এটা ভালকৈ হেৰি কৰি লওঁঁ
অ, এটা ভালকে অ, পাৰি এইটো ভাল আইডিয়া হয়, কাৰণ কিয় এটা ৰিফ্ৰেছ মিন্দও নিচিনা হৈ যাব, ইমান ষ্টেছৰ পিছত আৰু একেলগে আৰু কেতিয়াবা পাওঁ কিবা হয় এটা এনেই স্কুল ফ্ৰেণ্ডৰ লগত, ইমান বছৰৰ ফ্ৰেণ্ডশিপ, ত' হা, ঠিকে আছে। এনে-এনেই কি কয়, এ ক ক'ত কেনেকে মানে কেনেকে যাম কোনদিনাখন, এইটো ডেট-ছেট চবে আমি দিছাই
ইয়াত ডেট-ছেট ফিক্স কৰি লম, আ চ মই জাষ্ট কথাটো ভাবিছিলোঁ তুমি মোক, ইউনো ক'লা ইউনো চ' মই ভাবিলোঁ যে তোমাক কৈ দিওঁ, তুমিও মোক সুধিলা ছ' এয়া মই তোমাক কৈ দিলো সেইকাৰণে, মই জাষ্ট ভাবি থৈছিলোঁ। ইউনো, মই এতিয়ালৈকে একো মানে নাই আৰু ত ভাবি থৈছিলোঁ, এয়া এই সেইটোৰ লগত, সেইটো কথাৰ ওপৰত ভাবিম বাৰু ক'ত যাম? জেগা আছে, নোহোৱা নহয়, ধুনীয়া-ধুনীয়া জেগা আছে, ইউনো লাইক এনেকুৱা লাইক লি কেছে, কাষে-কাষে ৰাস্তাৰ, কাষে- কাষে, ইউনো, চাহ বাগান টাইপ আছে, দেন তোমাৰ কি কয়? লাইক
ৱাটাৰফল বা কিবা
ডেন পাথৰ টাইপ আছে, ইউনো কি কয় মানে, ধুনীয়াকে এইয়া মানে, বহিব, চলিব পাৰি পাথৰ ওপৰত ওপৰত, লাইক ভৰিবিলাক লাইক পানীত থ'ব পাৰি, এনেকুৱা ধুনীয়া জেগা আছে, নেচাৰেল জেগা, ইয়া-ইয়া
ৰেল জেগাবোৰ বহুত ধুনীয়া।
পাঁচ-পাঁচজন বা চাৰিজন এনেকে মিলি কেনে, বেছি মানুহ নহয়। পাঁচ বা চাৰি। এনেকে মিলি কিনে, একেলগে এটা জেগাত ধুনীয়াকে যাব পাৰি, দিন ফুৰিব কাৰণে, লাইক মৰ্ণিং গ'লো ইভিনিং মানে গুচি আহিলোঁ।
উম-উম, অ, কৰিব পাৰি, মোৰ মোৰ-মোৰ, ফ্ৰেণ্ডছবোৰক কম ৰখা আৰু দচ তাত আমি ভালকে একদিন, ভালকে টা কনফাৰেনঞ্চ কলত মানে, কথা পাতি কেনে ডেট-ছেট ফিক্স কৰি দেন আমি মানে পিকনিক টাইপো হৈ গ'ল আৰু এতিয়া এনেও চবৰে ফ্ৰি আছে
ফ্ৰি আছে ইয়াৰ দিনটো এনেকে এনেকে লাইকান কান কনিমে ন একেলগে দেন কি কয় গেম চেম খেলিম কিবাকিবি ইয়া ইয়া সেইকাৰণে এতিয়া ক'ব গ'লে এতিয়া মাজে মাজে বৰষু ফোনো দিয়ে ন চ' কি কয় লাইক আমি কিবা কিবি লৈয়ো ল'ম এনেকুৱা
অ অ লৈ ল'ম একদম ন যোনখিনি বেছিক যোগাৰ হয়।
ই বেছিক যোগাৰ লৈ লৈ ল' দেন তোমাৰ ক'ব গ'লে তাতে চব বনাই মেলি কিনে খাম এনেকুৱা বস্তু চস্তূবিলাক লৈ ল'ম
কিম চিমো লৈ
গেম চেম লৈ লম ইয়াৰ গেম চেম বিলাকৰ টেনচন গেম চেম বিলাক লৈ আহিম দেন মেইন কথা হ'ল খানাটো বনোৱা খানাটো তোমালোকে বনাব লাগিব
অ ঠিক আছে হ'ব আৰু চবে মিলি জুলি কৰিলেই হ'ল। চবে ধুনীয়াকে মিলি জুলি কৰি কেনে একদম অ চবেই আৰু যদি বেছি মানুহ যাওঁ ন এনেও মিলি জুলি হৈয়ে যাব বেছি। দি
আহ এইটো বেছি টাইম নালাগে হেন লাইক মৰ্ণিং মৰ্ণিং গলো ন মৰ্ণিং যাওঁতে ধৰি না ইমাননো কিবা মৰ্নিং যাওঁতে লাইক লাইট দেন অল ব্ৰেকফাষ্ট কৰি ল'ম দেন তোমাৰ দেন কথা পাতি পাতি পাতি পাতিয়েই চব কৰিম আৰু লাইক চব কি কয় লাইক যি যি থাকে চব লাহে লাহে আৰম্ভ কৰি দিম আৰু লাঞ্চৰ কাৰণে দেন লাঞ্চটো ভালকৈ কৰি কেনে ন আমি ক'ব গ'লে লাহেকে অলপমান জিৰাই কেনে লাইক ৰেচ চেছ লৈ সেই কেনে আমি ঘৰলৈ গুচি আহিম এনে ন কি ক বেছি বছি দূৰ নহয় মোৰ ঘৰৰ পৰা লাইক হাৰ্ডলি ফিটি টিন মিনিটছ লাগে চ' ধুনীয়া জেগা হয় চ' তাতে যাব পাৰি যাব পাৰি এণ্ড এনে একো ভয় চয়ো নাই কাষৰ জেগা হয় চিনাকি জেগা হয় কাৰণ ইপিনে বহুত গৈছোঁ আগতে সৰুৰ পৰা তাতে গৈছোঁ সফালে গৈছোঁ ছয় ইমান সিৰণাৰ প্ৰব্লেমো নাই
অ অ ঠিক আছে ঠিক আছে।
নাই ই লাই সনেকুৱা আৰু ইয়াৰ পিছে লাইক ক তুমি কি ভাবিছা এতিয়া
মই মইতোতো ভাবি আছিলো আমি এনেই লগ কৰিলো হয় আৰু চবে অ যিহেতু ইমান দিন লগে পোৱা নাই বা আৰু বা যদি সবে কলেজ চলেজত গুচি যায় ইউনিভাৰ্চিটি বাগেৰা তেনেহ'লেতো লগে নাপাম ন এতিয়া তুমি যিহেতু্লেন বনালাই
হা হা
হ আমি সেইটোতে চবে একেলগে একদম লগ কৰা হৈ যাব মই এনে ভাবি আছিলো বাট কাকো কোৱা নাই আৰু মানে এনেকে একো ভাবা নাছিলো তোমাৰ নিচিনা মানে যে নেচাৰেল প্লেচত যাই কিনে এনেকে এনজয় কৰিম মই ভাবিছিলো জা কে চেফে আৰু এনেকে যাম হা এইটো বছি বেতেৰাইত
নি কেফে চেফে এ কৰ ন আজি খালিব কেফে চপি চেপি হৈ গৈছো চ' ক'ব গ'লে চাইৰ' পিনে কেফে স্পেচ নপোৱা এন লাইক কেফেত গৈছাই লাইক পইচাকেইটা চ হয় লাইক এ ন বেছি ইমান হেৰি নালাগে লাইক কিমান মানে শান্তি নাপাবা বহুত মানুহ ভিৰ দেন তোমাৰ ক'ব গ'লে খালা খাই কেনে বেছি টাইম ৰখি থাকিবও নোৱাৰা কাৰণ যদি ভৰি যায় ন তোমাৰ আহি কেনে ক'ব আপোনালোকে উঠি দিয়কগে নহ'ল চ' এনে কেফে প্ৰেফাৰ নকৰোঁ মই ন কেফে চেফে যোৱাতকৈ ন এইবিলাক জেগাত যোৱা ভাল এনে ন তোমাকে গম নোপোৱা আৰু সেইকাৰণে কি কয় লাইক পুইছাক কেইনল কথা আৰু মানুহবিলাকে আজিকালি গম নাপায় মেইনলি'ব গ'লে আৰু মানুহবিলাকে আজিকালি বেছিভাগ তোমাৰটো কেফে চেফেনল যাই কেনে ভাল পায় কিবা নহওক কিয় এয়াৰ কেফে ঠিকেঠিক আছে অ অনল কে
কেফে আৰু নহয় কেফে বোৰ বহুত এক্সপেঞ্চিভো হয় লগতে স্পেচো নাপায় ন ত' হা একজেকলি আৰু আজিকালি বহুত অভাৰ ক্ৰাউডেড হৈ গৈছে জেগাবোৰ লাইক আমাৰ ইয়াতেতো ক'বই নালাগে এতিয়া মানে চব অভাৰ ক্ৰাউডেড হয় আৰু ইমান ট্ৰেফিক দাম এইবোৰত, তাতছে নেচাৰেল প্লেছত গ'লে ভাল উমহো নেচাৰেল হাৱা বা সে চব মানে ভালকে আৰু নিজৰ ঘৰত বনোৱা অ
তেতিয়া যাব
যাব পাৰিবা আৰু ভালকে এনজয় কৰিব পাৰি ন স্পেচ পাই আৰু নিজে বনোৱা খানা বা হেৰি যোনবোৰ মানে ক'ব গ'লে চাব গ'লে অলপ হেল্ডিও হয় কেফে চেফেৰ খানাতছে অ একদম আৰু মানে কি কয় যিহেতু আমি ইয়াতে থাকি থাকি মানে চিটিত থাকি থাকি আমি যোনটো আজিকালি নেচাৰেল হাৱা হয় বা নেচাৰ হয় আমি সেইটো চাবই নোপোৱা হৈছো দেখিবই নোপোৱা হৈছো ইয়াৰ বাহানাত যদি চবে একেলগে এনজয় কৰিব পাৰোঁ তেন্ত কথাই নাই মানে আৰু কিনো লাগে
ইয়া এইটোৱে
সেইটোৱে নাই নাই বহুত ভাল আইডিয়া হয় অ অ ঠিকে আছে অ চবকে জনাব লাগিব দেন আমি চবে প্লেনিং কৰি লম দেন কি কোনে কি কি বস্তু নিব আমি স্প্লিত কৰি ল'ম দেন কৰি মেলি ধুনীয়াকে অ চবে মানে সেনকে কোনে কেনেকে যাব বা ক
ইয়া ইয়া এইটোয়ে হা হা ইয়াৰ কোনে এ সেইটো কথা নাই হৈ হৈ যাব সেইটো কি কলে কোনে কি খায় এতিয়া ক'ব গ'লে কোনে বা কি খায় এতিয়া চবটো নাখায় চবে
চব এইটো নাখায় অ সেইবোৰ আমি অ সেইবোৰ আৰু কোনে
ইয়া চব প্ৰেফাৰেঞ্চো ল'ব লাগিব যে ইয়া আমি ইটো ইটো খাম ইটো ইটো খাম বুলি ভাবিছোঁ এতিয়া কোনোবা নাখাবও পাৰে ন চ' চবখিনি কথা চাব লাগিব।
উম হোম তাকে চবকে ক'ব লাগিব আৰু এতিয়াতো এনেও চবে ফ্ৰেয়ে
ইয়া চবে ফ্ৰিয় আছে এতিয়া চ আৰু ইমান ক'ব ক'ব গ'লে লাইক। মানে। দৌৰা দৌৰিও কৰিব নালাগে যাৰ যেতিয়া সুবিধা চবৰ সুবিধামতে। ডেট এটা ফিক্স কৰিম কৰি।
ফিক্স কৰিম অ আৰু আমি বতৰটো চাম আজিকালিতো এনেও। ধুনীয়াকে চাব পাৰিয়ে বতৰটো চাই ল'ম আগে ভাগে ৱেডাৰ ফ'ৰকাষ্টত। চাই কেনে চাই কেনে অ ধুনীয়াকে মিলাই কেনে আৰু এইটো কি কয় আমি যোৱাতো কেনেকে যাম এনেকে। তে কাৰ-কাৰ লগত যাম বা কিবা সেইটো তোমালোকে মিলাই দিবা আৰু সেইখিনি তোমালোক য়িত্ব অ মানে যিহেতু আমাৰ ওচৰতো একো মানে হেৰি নাই ন গাড়ী চাড়ী নাই ন সেইখিনি তোমালোকৰ দায়িত্ব আৰু কেনেকে লৈ যোৱা বা কি কৰা। উ বাকীটো বাৰু হৈ যাব বাৰু বাক কি যেনেকে বেচিক-বেচিক থিংছ হয় সেইখিনিতো আমি ডিট কৰি ল'ম চবে মানে ইকুৱেলি এটা লিষ্ট বনাই কেনি প্ৰথমতে সুধি লও কাৰ কেনেকে প্ৰেফেৰেন্স আৰু বা কোনবা অ লিষ্ট খিনি আগতে বনাব লাগিব আৰু কোনোবাই অ কোনদিনাখন কোন ফ্ৰী থাকে কোনোবা দিনাখনো কোনোবাই নাথাকিবও পাৰে ন এনেকুৱা ডট ফিক্স কৰো য'ত সবে ফ্ৰী থাকে অ চবেই ফ্ৰী থাকে অ ঠিক আছে দিয়া এইটো
সেইকাৰণে আৰু গ'লে আমি মৰ্ণিং টাইমত যাম। কাৰণ ন যদি আমি আৰু সোনকালে যাব লাগিব চবকে আমি টাইম এটা ফিক্স কৰি দিম সেই ত ওলাই আহিব লাগিবয়ে ৷ ইয়া আৰু আমি আগদিনাখন বজাৰ খুনি জাৰ খিনি। ব আগদিনাখন ইউ ন কি আৰু মানে আগদিনাখন গধূলিকে মানে আৰু। গধূলিকে বজাৰখিনি কৰি ল'ম আৰু লাহ-লাহে ময়ে কৰি ল'ম মই কৰি কেনে ৰাখি দিম। কাৰণ মোৰ ঘৰৰ পৰা ওচৰত হয়তো।
অ-অ একদম-এক্দম ভালকে আৰু তেতিয়া মানে এনেকুৱা হ'ব ন যে বস্তুবোৰ মিলি যাব।
ইয়া বস্তুখিনি মিলি যাব ইউ ন তাৰপিছত চবকে মৰ্ণিং পিক কৰি ল'ম।
ঠিক আছে।
ইয়া মৰ্ণিং জল্দি উঠি কিনে পিক কৰি ল'ম দেন জল্দি যদি জল্দি নকৰোঁ ইউ ন বেছি ৰ'দ হ'লেও আমি কি কয় লাইক যদি সেইদিনা ইয়াম মৰ্ণিং বেছি ৰ'দ হ'লেও কথা নাই যদি আমি লাইকে ন দে কি কয় লাইক দহটাত ওলালোঁ দচটা ওলাই কিনে ব্ৰেকফাষ্ট কেতিয়া কৰিম যায়গ চাৰে এঘাৰটা দেন কৰোঁতে কৰআকৌ চাৰে এঘাৰটা দেন আকৌ ক'বলেৰে তে নৱম যদি অলপ ৰাতিপুৱা জলদি যাওঁ সাতটামানত ওলাওঁ লাইক কিমান ধুনীয়াকৈ মিলি যাব ব্ৰেকফাষ্ট এড অল কিনে অলপমান জিৰাব পাম দেন চব লাহে লাহে, ধেৰ ধেৰ কৰিব পাৰিম দেন, এনেও এটা বজালৈকে চব লাইন চাইন এ এনে লাহে লাহে খাই মেলি কেনে নামি লাহেকে ওলাব পাৰিম চাৰিটা মানত। চাৰিটা, চাৰে চাৰিটা আৰু আৰু আজিকালিতো জল্দি এ মানে তোমাৰ নহয় ন আজি কালিতো গৰম দিন চব দেৰিকে হৈ যায়। উম হম, চ' সেইকাৰণে কথা নাই আৰু কাষে কাষে লে লিকো আছে তোমাৰ
আৰামছে হৈ যাব, অ ঠিকে আছে দিয়া। ঠিক আছে দিয়া, তেনেহলে আমি তো ভালকে একবাৰ ডিছকাছ কৰি ল'ম চব
দিয়া ভালকে এইটো কথা ডিছকাছ কৰি ল'ম ঠিক আছে অ'কে, ঠিক আছে অ'কে ঠিক আছে দিয়া অঁ।